হেল্ল'?
হেল্ল'?
অ'।
কি কৰি আছা?
মই এই ইউটিউবত স কিবা কিবি চাই আছিলো। তুমি?
অঁ হয় নেকি অঁ মই এই ভাত পানী খাই অকণমান ৰেষ্ট লৈছোঁ ভাবিলোঁ তোমালৈ খবৰ এটা লওঁ বুলি। কিনো কৰি আছা, অ' কি চাই আছা?
মই এনেই এইবিলাক এই কিবা কিবি ৰেচিপি বিলাক ওলাই থাকে যে তাকে এ তাৰ দুটাই নহয় ঢেৰ চাই আছো, এনেকে কফি ক'ল্ড কফি বনোৱা ৰেচিপি আকৌ গৰম দিনত এই আমৰ এনেকৈ কিবা লাচি বা এনেকৈ ভাপ পাদৈ এইবিলাক ৰেচিপি তাকে বনাব লাগিব তাকে এনেই চাই আছিলো আৰু। তুমি?
কিবি, অ' মই মই এনেই আছো এতিয়া। তাকে বোলো হেৰি কিবা কিবি বনোৱা চাগে ন তুমি ইউটিউবত চাই চাই ৰেচিপ বিলাক?
উম, বনাওঁ মাজে মাজে।
ভাল হয়নে?
কেত কেতিয়াবা ভাল হয়, কেতিয়াবা মানে কিছুমান বস্তু নাথাকে যে তাৰ ঠাইত মানে বেলেগ কিবা বস্তু দি বনাওঁ তেতিয়া অকনমান সোৱাদটো বেলেগ হয় আৰু খাবলৈ, মানে তেনেকুৱা লাগে আৰু মানে অ তাহাঁতি তেনেকে হেৰি কৰে যিমান ভাল লাগিছে কয় সিমান মই ভাল লগা নাপাওঁ।
অ' অ' ভাল হৈছে কিন্তু দেই ইউটিউবটোৰ পৰা বহুত কথা শিকিব পাৰি।
উ মানে ইউটিউব কেৱল মানে এতিয়া এন্টাৰটেইনমেন্টৰ বাবে নহয়। মানে লাক কুকিং বা পঢ়া শুনাও কিবা চাব পাৰি বা পেইন্টিং বা মানে যিকোনো আৰু।
উম,, উম হয় হয় মইও মানে হেৰি কাপোৰ চিলাই কৰো যে কেতিয়াবা এই মেচিনটো বেয়া হ'লে কিবা হ'লে মই ইউটিউবতে চাই পেলাই ঠিক কৰো, কেইবাবাৰো কৰিছো মানে মেকানিকৰ ওচৰত লৈ নোযোৱাকে মোৰ ঘৰতে এই মানে কৰি আছো ঠিক। আকৌ কিছুমান মানে চে কিছুমান মানে হেৰি চিলাই বিলাক আকৌ নতুন মেচিন এটা ললো অটমেটিক। তাৰপিছতে সেইটোতো মানে এই তাত ঢেৰ চিলাই থাকে ন' বেলেগ বেলেগ আৰু পিকৌ কৰা এম্ব্ৰইডাৰী কৰা বা বেলেগ বেলেগ ধৰণৰ চিলাই। সেইবিলাকই মই মেচিনটো কিনি আনি মানে প্ৰথমতে হেৰিবিলাক ফাংচন বিলাকে ইউটিউবৰ চাই চাই শিকিলোঁ। তেনেকে কৰি কৰিয়ে মানে হেৰি কৰি থাকো মানে কোনটো কি কোনটো চিলাই মানে কেনেকে কৰিব লাগে। তেনেকে তেনেকে উম, আচলতে মানে যাৰ যিটো বিক ইণ্টাৰেষ্ট মানে সেই বিষয়টো লৈ পেলাই। তেনেকে মানে চাই চাই শিকিব পাৰি বহুত কথাই শিকিব পাৰি আছে আচলতে মানে কি মোবাইলটোৰ যদি ব্যৱহাৰ যদি ভাল কৰে বহুত ভালেই হয় মানে। এনেই যি টি চাই সময় নষ্ট কৰাতকে অ, আহে আহে। আকৌ মই ফুল ফুল লগায়ে ভাল পাওঁ যে, সেই সেইবিলাকো চাওঁ কেতিয়াবা কিছুমান ফুল। বেয়া হৈ যায় শুকাই যায় কিয়নো শুকাই গৈছে তেনেকে ধৰণৰ মানে ভিডিঅ'বলাক চাই চাই আকৌ ভাল হৈ যায় কিন্তু দেই কেনে কি কি সাৰ দিব লাগে। মানে কেনে কিমান ৰ'দ দিব লাগে কিমান পানী দিব লাগে তেনেকুৱা ধৰণৰ কথাবিলাক পাওঁ যে, ত' তেনেকে কৰিয় কৰিয়ে মানে মানে মই কিছুমান ফুল চুল বিলাকো মানে মৰি যোৱা ফুল বিলাকো শুকাই যোৱা বিলাকু ঠিক ঠাক কৰি কৰিছোঁ, আৰু সেইটো চোৱা হয় বাৰু মাজে মাজে চাওঁ, ইমান বেছি মই ৰেচিপি নাচাওঁ কেতিয়াবা চাওঁ আৰু
উম, উম,
বেছিকে মানে এই চিলাই টিলাই বিলাকো চোৱা হয় সেইয়াই।
অ', ফুৰিব যোৱা লগবিলাকো চাই ভাল লাগে।
অ', এইবিলাক ভাল লাগে দেই সঁচাই। আকৌ কৰ'বালৈ যোৱা যাবলৈ মানে প্লেন কৰা আগতে অ, চাওঁ চাওঁ। সেইবিলাক চাওঁ কবালে মানে যাবলে উম, প্লেন কৰাৰ আগতে মানে তাত চাই ল'ব পাৰি সেই জেগাটো কেনেকুৱা তাত ধৰা
হয়,
মানে ধৰা কাপোৰ কানি কেনেকুৱা নিব লাগিব কি কি কৰিব লাগিব সেইবিলাকো মানে চাই ভাল লাগে আৰু জেগাবোৰ চাই চ চাইও মানে বহুত ভাল লাগে।
উম, হয় - হয়, মোৰো আৰু তেনেকুৱাই। উম, হেই চায়ে মনটো ভৰাও আৰু।
অ', অ', হয় - হয়, সেইটোৱে।
এনে সেয়া আৰু কি কি চোৱা তুমি?
মই চিৰিয়েল বিলাকো চাওঁ কেতিয়াবা, এই মানে টিভি চাবলৈ কেতিয়াবা মানে মই গধূলি এখন দুখন চিৰিয়েল চাওঁ তাৰপিছত যোনদিনাখন সময় নেপাওঁ চাবলৈ তেতিয়া ৰাতি ভাত পানী খাই খোৱা সময়ত মই মোৰ মানে চিৰিয়েল খন চাই লওঁ তেনেকে তাৰপিছতে আকৌ হেৰি এইবিলাক ডান্সৰ প্ৰগ্ৰেমবলাক লাইভ প্ৰগ্ৰেম বিলাক যে হেৰি এইবিলাক উম, সৰু ল'ৰা ছোৱালী যে এইবিলাক, ইণ্ডিয়াচ বেষ্ট ডেঞ্চ তাৰপিছতে কুকি
উম,
কিছুমান পইণ থাকে
উম, উম,
এইবিলাকো চাওঁ আৰু মানে এই টিভিতো মানে কি হয়, এডভাৰটাইজ বহুত দিয়ে ন' টিভিত। এইবিলাক চাই থাকিবলৈও আমনি লাগে।
উম, উম, উম।
আৰু চব সময়তে ধৰা, উম সেইটো কাৰণে যেতিয়া আজৰি পাওঁ, তেতিয়া মানে চাই লওঁ। সেই তেনেকে চাওঁ, আগতে কেতিয়াবা চৰ্ট ফিল্ম বিলাকো চ চাইছিলো কিছুমান, মানে বিভিন্ন ধৰণৰ আৰু
অঁ, অঁ। উম, মই এই হেৰি
ৱেই অসুবিধা নাই। এই মোৰ মানে নেটৱৰ্কটো কেতিয়াবা প্ৰব্লেম দিয়ে, মানে এই নেটৱৰ্ক কৰ অসুবিধাৰ কাৰণে কেতিয়াবা চাবলৈ অসুবিধা হয় আৰু। তথাপিও চাওঁ।
মোক, অ' কি সুধিছিলা? অ' কি ৰেচিপি বনাম ন?
অঁ।
মই আমৰ ভাপা দৈ বনাম ভাবিছোঁ।
বনালে তুমি ক'বাচোন মোক, কেনেকুৱা হৈ পেলাই খায়। তেতিয়া মও বন
অ, এই সহজে হয়। মানে বস্তু যি যি লাগে
উম।
এই পকা আম, পকা আম এনেকৈ মানে মিক্সিত পিচি কৰি লব, মানে পিচি ল ল'ব লাগে এনেকৈ জুচ হেৰি কৰি
উম।
তাৰপিছত, গাখীৰৰ মানে ঘন ক্ৰীম বা মানে এইটো মালাই যে, সেয়া দৰকা কাৰ হয়, তাৰপিছত গাখীৰৰ গুৰি দৰকাৰ হয় আৰু কনদেঞ্চ মিল্ক লাগে, তাৰপিছত ই ইলাইচী গুৰি, সেইটো মানে নিজৰ ইচ্ছা ইলাইচী গুৰিটো, সেইটো মানে এ কি বুলি কয়, সেইটো হেই এ ফ্লেভাৰটোৰ কাৰণে, অ তাৰপিছত কট টা মানে, পিষ্টা বা বাদাম। মানে সেয়া সজাবলৈ আৰু, তাকে মানে এনেই ৰেচিপিটো মতে কৈছো আৰু মই বনাই চো ৱা নাই, তাত মানে ৰেচিপিটোত দেখ খাইছিলে মানে এটা বাতিত মানে, সেই আমৰ সেই পিউৰিটো তাৰপিছত ক্ৰীম, গাখ খীৰৰ গুড়ি আৰু কণ্ডেস মিল্ক মানে, ভালদৰে মানে মিহলাই ল'ব দিছিলে। তাৰ পিছত ইলাইচী গুৰি দিব বিচ চাৰিলে মানে সি তেতিয়াই মিহলাই দিব দিছিলে, তাৰপিছত অ'
তাৰপিছত মিশ্ৰণটো মানে এটা তেল বা ঘিউ লগোৱা ষ্টীল বা মানে এনেকে, হিট প্ৰ্ৰুফ মানে এনেকৈ পাত্ৰত, মানে ঢালি দিব দিছিলে। তাৰপিছত উপ ওপৰত অলপ মানে পিষ্টা বা বাদাম এনেকে ছটিয়াই পেলাই, সেইটো মানে এনেই আৰু সজাবলৈ। তাৰপিছত ঢ আহ ঢাকনি বা এইটো, এ হেৰি যে এলুমিনিয়াম, এলুমিনিয়াম ফাইলেৰে ঢাকি
অঁ।
অঁ, সেই বিছ, পঁচিছ মিনিটমান মানে সেই ভাপত সিজাব লাগে। তাৰছত সিজি গ লে মানে মানে সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দি পেলাই, তাৰপিছত দুই তিনিঘন্টা মানে ফ্ৰিজত ৰখা, ৰাখি পেলাই।
তাৰ পিছত উলিয়াই পেলাই খাব পাৰি আৰু।
অ', মই ভাবিছিলোঁ দৈ লাগে দৈ নালাগে ন।
অ', মানে ৰেচিপিটো দৈ নিদিলে বাৰু।
অ', অ', বুজিছোঁ সেইটোয়ে মানে তোমাৰ এই কনডেন্স মিল্ক আৰু গাখীৰৰ গুৰি যে দিব সেইটোৱে মানে হ'ব আৰু। দৈ নিচিনা হ'ব মই ভাবিছিলোঁ ভাপ্পা দৈৰ নামটো যে সেইকাৰণে চাগে দৈ চাগ
উ আচলতে এইটো মিঠাইহে হ'ল ৰ'বা এইটো উ মই ভুলকে চালো নেকি মানে এইটো দৈ নাছিলে দৈ টোৰ ৰেচিপিটো অকণমান বেলেগ আছিলে। মানে আগতেও এটা মই চাইছিলোঁ সেইটো মই অলপ পাহৰিছোঁ এতিয়া মানে চোৱাটো ভাপা কি লিখিলে মই নেচালোৱে। এইটো মানে কেনেকুৱা হ'ল জানা আইচক্ৰীম নিচিনাহে হ'ল আৰু।
অ', অ', অ', বুজি পাইছোঁ এতিয়া মানে আমৰ চিজন যে এতিয়া মানে আমৰ বহুত ৰেচিপি ওলাই আছে এইবিলাকতো দেখি আছোঁ চৰ্টছ বিলাকতো আমৰ মানে ৰেচিপি। দেখিছোঁ মই ইমান চোৱা মই মানে এনেই আম তয়ে এনেই খাইে ভাল পাওঁ মানে কাটি। কিবা কিবি মানে কৰি থকাতকে অ', উ কিবা কিবি কৰি থকাত তাকে মানে কেতিয়াবা কি হয় মানে বহুত আম থাকিলে মানুহে ধৰা এনেই খাই, খাই আমনি লাগে তেনেকে খাব পাৰে আৰু। মই এদিন লচি বনাই চাইছিলোঁ আমৰ ভালেই লাগিল।
হে কিহৰ পৰা চাইছিলা মানে ইউটিউবতে চাইছিলা নে কি।
অ', অ', ইউটিউবতে চাইছোঁ। এই কেতিয়াবা চাই থাকোতে ওপৰতে ওলাই থাকে যে হেৰি এইবিলাক। এই দৈ আৰু আম মানে হেৰি দৈ ল'ব লাগে তাৰ পিছত আম ল'ব লাগে এটা জোখত আৰু নিজ নিজৰ মানে যিমান মানুহৰ কাৰণে যিজনৰ কাৰণে বনোৱা হয় তেনেকে তাৰপাছতে তাত মানে এই মিক্সিৰ জাৰতোত দৈ খিনি আম খিনি একেলগে দি তাতে অকমান হেৰি চেনি দিব পাৰে আৰু। চেনীৰ তাপাছত অকণমান ক'লা নিমখ। তাৰপিছতে প্ৰদিনা পাট চাট দিব পাৰে হেৰি কাৰণে গোন্ধটো ভাল পাব ওলাব কাৰণে। আৰু আইচ কিউব দি পেলাই মানে আইচ কিউব ধৰিব লাগে আৰু। আইচক্ৰীম দি পেলাই মানে মিক্সিটো হেৰি কৰি দিব লাগে তেতিয়া ঠাণ্ডা এটা হ'ব যে। চলাই দিব লাগে ফেটি দিব লাগে আৰু মানে সেইটো দৈ আম সেইখিনি বস্তু। একেলগে তাৰপাছতে আইচকোব দি অ', চেনিটো মানে এটা জোখত দিব লাগে আৰু।
মানে চেনীৰ গুড়িটো দিয়ে নে নে চেনীৰ সে গোটটা দিয়ে?
দিলেই হ'ল মিক্সিত গুৰি হৈ যাব ন।
অ', হয় দিয়া।
মানে চেন পাউদাৰ টো পিছ যদি বোলে উম অকনমান টেষ্ট কৰি পেলাই চাওঁ কিমান মি। মিঠা লাগে তেনেকে। চাই পেলাই পিছত দিলেও হয় চেনীটো এনেও আমৰতো মিঠা থাকেই অলপ। তাতে মানে হেৰি আৰু সেই। আইচ কিউব টো দি ললে দিলে ঠাণ্ডা হব যে। তাৰপিছতে মানে সেইটো আৰু চৰ্বতৰ নিচিনা মানে সেয়া লচছী বুলি কয় আৰু দৈ দি বনোৱাটো। লচছী বুলি কয়তো। ভালেই লাগিছে খাই বাৰু ইমান বেয়া লগা নাই কিন্তু মানে। এনেই আমটো খাইে বেছি ভাল লাগে দেখোন। পকা আম। আৰু নহ'লে মানে এই মই এই। আমৰ টেঙা মিঠা এটা মানে হেৰি বনাওঁ চাটনি টাইপৰ মানে আচাৰ আচাৰৰ নিচিনা। সেইটো সেইটো খাইও ভাল পাওঁ কেঁচা আমৰ। অকণমান জ্বলা টেঙা মিঠা দি পেলাই।
অ', এইটো বিষয়ে মই নেক্স যেতিয়া আকৌ বনাম তেতিয়া মই তোমাক তাৰ আগে আগে ফোন কৰিম ৰ'বা এতিয়া মই পাহৰিয়ে থাকিম নহলে।
অ', অ', ঠিকে আছে বাৰু।
অ', দিয়া ঠিক আছে।
ঠিক আছে বাৰু হ'ব দিয়া।
ৰাখিছোঁ।
অ', অ', ৰাখা।
অ', হ'ব।